হেল্ল'।
অ', কি কৰি আছা?
এ কি কৰিবা আছোঁ ৰবা এনে চাহ পানী খালো মাত্ৰ তুমি কি কৰি আছা পিছে?
এই ময়ো অলপ আগত উঠিলোঁ উঠি কিনে কিবা খালো অলপ অকণ এই এতিয়া বহি আছো অলপ। বাকী খা খবৰ কেনে?
খা খপৰ বেয়া নহয় দিয়া, তোমাৰ কেনেকুৱা?
অ', বাকী তোমাৰ ঘৰৰ ভালনে।
ভালে বেয়া নহয় বাৰু তোমালোকৰ ভালনে সকলোৰে।
মোৰো ভালে দিয়ে বাকী তোমাৰ ঘৰৰো ভালে চলি আছে দিয়া আৰু। অলপ মানে অলপ মাৰ অলপ বেমাৰ হৈছে তো সে দিয়ে আৰু। কি কম নো সি চিকে চলিছে দিয়া।
অ', অ', ঠিকে আছে দিয়া বাকী কি হৈছে। এই আজি মানে ইমান গৰম পৰিছে ন, যোৱাকালি বৰষুণ দিছিল মাত্ৰ কালি ব বতৰটো ইমান ঠাণ্ডা আছিল, আজি হঠাৎ আকৌ ইমান গৰম, গৰম লাগিছে ন।
অ', আহ হয় দিয়া একদম মানে এতিয়া চাবাচোন তুমি এতিয়া ৰ'দো নাই দিয়া চোৱাচোন একবাৰ ৰ'দ। নাই ইমান এটা তথাপিও মানে এই যিটো গৰম এই গৰমটো কিন্তু আমি বহুত অনুভৱ কৰি আছোঁ ন মানে। তোমাৰ এনেকুৱা নহয় যে ৰ'দ দিয়াই তথাপিও মানে অলপ ঠাণ্ডা হৈছে আ সনেকা নহয় কিন্তু মানে যি গৰম পৰিছে ন এতিয়াও বৰষুণ দিলে মানে আজিকালি গৰমে হৈ থাকে।
এ হয় দিয়া মানে কি কবা আৰু মানে এইটো এ মানে এনেকুৱা ৰ'দ চ'দ নিদিয়ে তোমাৰ ৰ'দ নিদিয়াকে ইমান গৰম পৰিছে আগতে আগতে ইমান গৰম নাছিল হঠাৎ এই তোমাৰ কেইবছৰমানানৰ পৰা ইমান গৰম পৰা হৈছে আজিকালি হয়নে।
এই একদম ঠিক কথা আ হৈছে দিয়া মানে আগৰ যিটো মানে। ইমান এটা গৰম নাছিলে মানে গৰম আছিল তেতিয়াও মানে এনেকুৱা নহয় যে আমি যিটো সহ্য কৰিব নোৱাৰোা গৰম। মানে পাইছোঁ বৰ্তমান সময়ত এই সহ্য কৰিব নোৱাৰা যিটো গৰম সেই গৰমটো কিন্তু আমি আগতে পোৱা নাছিলো আৰু যেতিয়া তুমি সৰু কালত মনত থ থাকিবই চাগে তোমাৰ জ ধৰিলে মই ক'ভিড নাইটিনৰ কথা কলো তাৰে আগ সময়খিনিত চাবাচোন। মানে ইমান এটা অনুভৱ ন হৈছিল নটো মানে চলি গৈছিল আৰু দিনটো বা ৰা পটো মানে ইমান এটা গৰম নহয় আৰু মানে। চলিব পৰাকে আছিল বাকী তুমি কিবা ভাবা নেকি এই গৰমৰ দিনটো কিয় পৰিৱৰ্তন হৈছে বা তুমি ক'ব পাৰিবা নেকি, মানে ঠাণ্ডা দিন এটা যিটো গৰমৰ দিন তাৰে মাজত কিবা পাৰ্থক্য তুমি পোৱা নেকি বা তুমি তাৰে কোনটো ভাল পোৱা অলপ কৈ দিয়া চোন বহলাই মোক।
এতিয়া ঠাণ্ডাৰ দিন আৰু গৰমৰ দিনৰ কথা ক'বলৈ গ'লেতো মই তোমাৰ ঠাণ্ডাৰ দিনটোৱে ভাল পাওঁ। কিয়নো, তোমাৰ ঠাণ্ডাৰ দিনত এ, তোমাৰ ফটা-চিঙা যি কাপোৰ আছে, সেই পিন্ধি তুমি থাকিব পাৰা। কিন্তু গৰমৰ দিনত, ইমান অতিমাত্ৰা গৰম পৰে, তোমাৰ মন যায় যে তুমি কাপোৰ পিন্ধিবই মন নাযায় আৰু। যদি এতিয়া ঠাণ্ডা দিনত, কাপোৰ পিন্ধি, কৰবাত ওলাই যাব পাৰি বা ফুৰিব যাব পাৰি। কিন্তু গৰমৰ দিনত, যদি কোনোবাই লগ ধৰে, কৰ'বাত ফুৰিব যাব, তুমি কাপোৰ পিন্ধিবা পিন্ধি পেলাই ফুৰিব যাবা, এই মনে নাযায় ন'। ইচ্ছাই নাযায়। আৰু তুমি যিটো ক'লা, এইটো গৰমৰ যিটো পাৰ্থক্য বুলি ক'লা ত' সেই গৰমৰ পাৰ্থক্যতো মই অনুভৱ কৰোঁ, ঠাণ্ডাৰ পৰা গৰমৰ ক্ষেত্ৰত ত' মানে, কি ক'বলৈ গ'লে, তোমাৰ আজিতো গৰম আৰু বৰ্তমান সময়ত সেইটোতো বৃদ্ধি হৈছে, হৈছে।
সেয়াৰ কাৰণ বুলি ক'লে, মই ভাবোঁ, যিটো আমাৰ, যোৱা তুমি দচ বছৰৰ কথাই ধৰি লোৱা। আমাৰ জনসংখ্যাটো যথেষ্ট বৃদ্ধি হৈছে ন' জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে গৰমটো অতিমাত্ৰা বৃদ্ধি হয়, কাৰণ তোমাৰ মানুহে তোমাৰ নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়েটো। ত' সেই হিচাপে, অক্সিজেনৰ পৰিমাণ বায়ুত কমি যায় আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো পৰিমাণ, সেই টো বৃদ্ধি হয়, তাৰ ফলত মানে জনসংখ্যা বৃদ্ধিৰ ফলত অলপ গৰমটোও বাঢ়ি যায়। বাকী, দ্বিতীয়টো কাৰণ বুলি ক'ব গ'লে, আমি যিবিলাক বনাঞ্চল বিলাক ধ্বংস কৰোঁ গছ, গছনিবোৰক কাটো, তে গছ-গছনিয়েই হৈছে প্ৰধান উৎস অক্সিজেনৰ। ত' সেই গছ-গছনিবোৰ যদি আমি কাটি পেলাও বা বনাঞ্চলবোৰ ধ্বংস কৰি পেলাও তেনেহ'লে সেই যিটো উৎস, গৰমৰ উৎসটো, সেই উৎসটো বেছি বৃদ্ধি পাব ন'। কাৰণ, বায়ুত অক্সিজেনৰ পৰিমাণ কমি যাব, কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। যাৰ ফলত, আমাৰ যিটো এটা গোলকীয় উষ্ণতা বুলি যিটো কথা কওঁ আমি সেই গোলকীয় উষ্ণতা মানে যথেষ্ট পৰিমাণে বৃদ্ধি হয়। আৰু গৰমৰ দিনত, বৰ্তমান ক'ব গ'লে, আৰু এটা কৃত্ৰিম যিটো সমস্যা, সেইটো যিটো মানুহে সৃষ্টি কৰিছে, সেইটো হ'ল, তোমাৰ অতিমাত্ৰা যিটো গাড়ীৰ ব্যৱহাৰ। গাড়ীৰ ব্যৱহাৰৰ ফলত, অতিমাত্ৰা গাড়ীৰ ব্যৱহাৰৰ ফলত গৰমটো বৃদ্ধি হয়। মানে, আৰু লগতে তোমাৰ মানুহে কি কৰে, যিবিলাক প্লাষ্টিক থাকে, সেই প্লাষ্ট বোৰো, মানে জ্বলাবলৈ আৰম্ভ কৰে ন', ফলত বায়ুত যিটো গৰমৰ পৰিমাণ, সেইটো বৃদ্ধি হৈ যায়। তাৰ ফলত, মানুহে মানে আজিকালি তুমি দেখিবা গৰমৰ দিনত মানুহৰ বেছি বেমাৰ হয়। কাৰণ সেই গৰমটো শৰীৰৰ বাবে ভাল নহয়টো, অতিমাত্ৰা আমাৰ শৰীৰটো এটা মানে অতিমাত্ৰা গৰম সহ্য কৰিব নোৱাৰে ন'। ত' সেই গৰমটো এতিয়া লিমিটটো পাৰ কৰি দিয়ে, তাৰ সীমা চেৰাই পেলাই। তেতিয়া মানুহে মানে বিভিন্ন ৰোগৰ ভুক্তভোগী হ'ব লগীয়া হয় আৰু। আৰু গৰমৰ দিনত দেখিবা তুমি, মানুহৰ যিটো আ, তোমাৰ গা ঘাম ন', সেই ঘামটো বেছিকৈ ওলায়, তাৰ ফলত কি হয় মানুহৰ শৰীৰৰ পৰা, তোমাৰ পানীৰ পৰিমাণটো কমি কমি যায় থাকে। তাৰ ফলত, যিটো মানুহৰ সুস্থ শৰীৰ, সেইটো দুৰ্বললৈ পৰিণত হয়। সেইকাৰণে গৰমৰ দিনত আমি ধৰা, যিবিলাক ঠাণ্ডা পানীও আছে বা পানীয়ে হওক, পানীবিলাক খাই থাকিব লাগে বেছি বেছি যিমান পাৰো ফল মূল খাব লাগে, যাতে সুস্থ শৰীৰটো থাকক আৰু আমাৰ আৰু ঠাণ্ডাৰ দিনটো ক'বলৈ গ'লে, এই ক্ষেত্ৰত ভাল, কাৰণ ঠাণ্ডাৰ দিনত তোমাৰ আমাৰ ইমান ঘাম নোলাই, তুমি দেখ বা আৰু ঘাম নোলোৱাৰ ফলত কি হয় যিটো আমাৰ শৰীৰ, সেইটো অলপমান সুস্থ থাকে হয়, অলপমান ঠাণ্ডা লাগ ঠাণ্ডাৰ দিনত ৰাতিপুৱা উঠাটো অলপমান টান কাম বাৰু সেইটো মানিব লাগিব কিন্তু বাকী ক্ষেত্ৰত তোমাৰ ভালে তুমি ঠাণ্ডা দিনত কাপোৰ উৰি কাপ পিন্ধি থাকা, তাৰ পিছত গধূলি সময়ত জুই পোৱাই থাকা ত' সেনেকুৱা ধৰণৰ সেনেকুৱা ধৰণে আমি পাৰ কৰিব পাৰো আৰু ঠাণ্ডা দিন কিন্তু গৰমৰ দিনত যদি তুমি এতিয়া ভাবিছা যে মই জুই পোৱাম তেনেহলে তুমি কেনেকুৱা লাগিব তুমি নিজে ভাবা? তেনেকুৱা ধৰণৰ মই ভাবো যে কিছুমান সমস- স্যা আছে তুমি এই ক্ষেত্ৰত কি ভাবা গৰম আৰু ঠাণ্ডা দিনৰ মাজত- কিবা মানে আগন্তুক যি কেইবছৰ আছে- সেই কেইবছৰত কিবা সলনি হ'ব বুলি ভাবা নে? নে ধৰক গৰমটো বৃদ্ধি হ'ব বুলি ভাবা নে তুমি?
এই ঠিকেই কৈছা দিয়া মই ভাবো আৰু অ এই যিটো গৰম সেই গৰমটো পূৰ্বতে আৰু বৃদ্ধি হব তোমাৰ। এই যিটো বৰ্তমান হাৰত গৰম বাঢ়িছে এই যিটো গৰম সেই গৰমটো তোমাৰ- অহা আৰু পাঁচ বছৰ ছয় বছৰ মানত তোমাৰ এনেকুৱা মানে বৃদ্ধি হ'ব মই কৈছো- তোমাক মানে থাকিব নোৱাৰা এনেকুৱা বৃদ্ধি হব। মই এতিয়া কৈছো তোমাক কাৰণ চোৱা- এই যিটো তোমাৰ আমাৰ ধৰি লোৱা এই গুৱাহাটী ধৰি লোৱা- এই গুৱাহাটীত যিটো হাৰত তোমাৰ এই গছ গছনিতি যিবিলাক অভাৰ ব্ৰিজ বা অনান্ন্য যিবিলাক বনাই আছে বা তোমাৰ বনাঞ্চল বিলাক- ধ্বংস কৰি আছে, ত তাৰ ফলত চোৱা এতিয়া কিমান- প্ৰভাৱ পৰিছে আৰু তোমাৰ কেনেকুৱা প্ৰভাৱ পৰিব পাঁচ বছৰ ভিতৰত। আৰু তুমি দেখিছা চাগে? নিউজ বিলাকতো মানে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ হিট ৱেভ যি কয় আৰু। তুমি কৈছ আহ সেইটোৱে বাৰু সেই সিটেৱেটো বাকী যিবিলাক ৰাজ্য আছে- এই বাকী ৰাজ্যত কিমান পৰিছিল তুমি দেখিছা চাগে এখন অ এখন মানে- গ্ৰাফ ওলাইছে আৰু মানে এখন বা মেপ ওলাইছে আৰু য'ত তোমাৰ ভাৰতখনক- এনেকুৱা মানে ধৰণৰ দেখুৱাইছে, য'ত চাৰিওফলে তোমাৰ- মানে গৰমৰ যিটো আৱৰণ গৰমৰ আৱৰণে আৱৰি আছে আৰু। কিন্তু অসমত বা তুমাৰ উত্তৰ পূব অঞ্চলত অলপ অলপমান হা- উৰণভাৱে কম আছে দিয়েচোন যিহেতু আমাৰ জানে উত্তৰোপ এটা- মানে যি পাহাৰীয়া আবৃত্ত বা তোমাৰ ইয়াতে তোমাৰ- অ গছ গছনিৰ সংখ্যাটো বাকী বিলাক ৰাজ্যতকে অলপ হলেও বেছি ত' সেইকাৰণে মই ভাবো অলপ আমাৰ এ- থাকিব পৰা হৈ আছে। কিন্তু তুমি বাহিৰত যাবাচোন অসমৰ বাহিৰত বা তোমাৰ আমাৰ উত্তৰ ৰাজ্যবিলাকৰ বাহিৰত- ত যাবাচোন তুমি। ত' ধৰি লোৱা মুম্বাই গ'লা তোমাৰ তোমাৰ ধৰি লোৱা দেলহি গ'লা তাতে চাবাচোন যিটো গৰম। বা য তাৰে যিটো ঠাণ্ডা বা তাৰে যিটো প্ৰদূষণ- সেইটো কিন্তু অসমত অলপ হ'লেও কম আছে কিন্তু, আমি সেইটোৱে আমি আৰু সেইটোৱে আমি- ভৱিষ্যতলৈ আমি যাতে বজাই ৰাখো আৰু। মানে সেইবিলাক ৰাজ্যতে যাতে আমি আৰু আমাৰ যিটো- ইকুৱা আছে বা তোমাৰ যিবিলাক বায়ুৰ যিবিলাক প্ৰদূষণ হওক বা তোমাৰ যিটো- অ গছ গছনি সংখ্যা সেইবিলাক যতে আমি কমিব নিদিও সেইবিলাক আমি বঢ়াই দিওঁ। যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগতে আমিও যাতে ভালদৰে এটা জীৱন যাপন কৰিব পাৰো শান্তিৰে। আৰু তুমি চাবাচোন এই মেঘালয় যিটো ঠাই আছে বা এই তোমাৰ অৰুণাচল আছে সেইবিলাক ঠাই- গছ গছনিৰে পৰা। ত' সেইবিলাক ঠাইও মানে এতিয়া মানে কি কৰিছে ৰাস্তা ঘাট বনাবলৈ বা অন্যান্য যিবিলাক ৰাস্তা ঘাট বনাব লাগে বাৰু। সেইটো তাতে যাতায়াতৰ অলপ সমস্যা আছে। ত ৰাস্তা ঘাট বনাব লাগিব দিয়াচোন। কিন্ত সেইবুলি তোমাৰ যধাই মধাই গছ কটটোতো উচিত নহয় ন। তাৰ কাৰণে কি হৈছে দেখিছা চাগে তুমি? অ নিউজত দেখা পাইছে মেঘালয়ত কেনেকুৱা ধৰণৰ বৰষুণ আহিছে তাৰ ফলত তোমাৰ কিমান মানে- অ খহি গৈছে এই পাহাৰৰ যিবিলাক লেণ্ডশ্লাইড বুলি কয় সেইবিলাক খহিছে বা অন্যান্য ৰাস্তাবিলাক আছে- সেইবিলাকো খহি গৈছে। ত' সেনেকুৱা জন সমস্যাৰ সৃষ্টি হ'ব আৰু ক'বলৈ গ'লে।
হয় হয় মানে- এ সমস্যা সৃষ্টি হোৱা তুমি দেখিবা আৰু তুমি এটা এটা কথা- তুমি চাগে লক্ষ্য কৰিছা, এতিয়া বাতৰিতটো ওলাই আছে। এতিয়া গোটেই ভাৰতত যেতিয়া তোমাৰ একদম- গৰমতটো এতিয়া শিখৰত আছে ন এতিয়া আমাৰ যিটো উ উত্তৰ পূব অঞ্চল সেই উত্তৰ পূৰ্বত দেখিবা চাৰিওফালে মানে বৰষুণ ইমান বৰষুণ হৈ আছে। তাৰ ফলত মানে গৰা খহনীয়া এইবোৰতো দেখিছাই। মানে সেইবোৰ সমস্যা হয় বাট কিন্তু তুমি এবাৰ ভাবিছা আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সেই জলবায়ুটো কিমান পৃথক ভাৰততকে। যাৰ ফলত মানে উত্তৰ পূৰ্বাঞ্চলত থাকিলে তুমি ইমান গৰম অনুভৱ নকৰা। এতিয়া বৰ্তমান সময়ত যিটো আমি গৰ মানে গৰম অনুভৱ কৰি আছো। গৰমতটো আছে কিন্তু যদি আমি মধ্যভাৰত বা তুমি ভাৰতৰ বিভ বিভিন্ন অংশত চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰে তেনেহলে তুমি গৰমতটো অধিক পাবা। মানে তুমি তাতে থাকিবই নোৱাৰিবা ইয়াতেতো অলপ সহ্য আমি ইয়াতেই সহ্য কৰিব পৰা নাই। ত ভাবা আমি যদি ৰাজস্থান যাওঁ বা দিল্লী, মুম্বাই এইবিলাকত থাকিব যাওঁ। তেনেহলে তাত কেনেকুৱা ধৰণৰ এটা গৰমে আমাক শেষ কৰি পেলাব আৰু সেনেকুৱা ধৰণৰ কথা। ত যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু যে পৃথক হয়। ত সেই জলবায়ুৰ পৃথকতাই আমাক মানে এটা সুবিধা প্ৰদান কৰিছে যে আমি এটা সুস্থ জীৱন যাপন কৰিব পাৰো আৰু ত মই ভাবো যে আমাৰ যিটো জলবায়ু বা যিটো উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সেইটো যাতে ধৰা আ বেয়া নহয় এতিয়া দিল্লীত যেনেকুৱা তোমাৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈ গৈছিল মাজতে হঠাতে তুমি শুনিব পাইছিলা। ঠাণ্ডাৰ দিনত মানে কুঁৱলীৰ ঠাইত তোমাৰ ইমান চাৰিওফালে প্ৰদূষণত ধোৱা ত সেই সেনেকুৱা যাতে পৰিৱেশ আমাৰ উত্তৰ পূৰ্বাঞ্চলত নহওক। তাৰে ওপৰত মানে আমি সকলোৱে মিলি চৰকাৰেতো কৰিবই বাৰু ত মানুহও অলপমান সজাগ হৈ পদক্ষেপ কিছুমান গ্ৰহণ কৰিব পাৰে আৰু এই ক্ষেত্ৰত বাকী এই বিষয়ে ক'বলৈ গ'লে বহু কথা আছে। বা তুমিও ভালেখিনি কথা ইয়াৰ বিষয়ে ক'লা পিছত নহ'লে বা কেতিয়াবা কথা পাতিম দে এই বিষয়ে।
অ হ'ব দিয়া তে